হেল্ল' অ'।
নেটৱৰ্কটো অলপ প্ৰব্লেম হ'বলা। সেইকাৰণে অ', কাট খাই গৈছিলে ফোনটো এ তাকে খেল চোৱা নাই।
খেল চাইছিলোৱেই ফাৰ্ষ্টফিল্ড ছেকেণ্ড ফিল্ড নাই চোৱা। এই ৰাজস্থানৰ ফিল্ড চালো, এই ফিল্ডখন নাই চোৱা।
অ'। মামু কি কৰি আছে? মামু, অ'।
ঠিক আছে।
ফাৰ্মৰ পোৱালি খিনি ঠিকে আছে ন গোটেইখিনি
পোৱালি ঠিকে আছে এইকেইদিন চাৰিদিন হৈছে হে
উ গৰমো পৰিছে ন
এ গৰম পৰিছে আকৌ গৰম, আমাৰ তাত ইমান পৰান মানে হ'লেও পৰিছে আৰু, তাতকে কম খালি।
অ', মই ইয়াতে বহুত গৰম। আজিজো একে ক'বই নালাগে আৰু ৰ'দ, বহুত গৰম পৰিছে আজি। উম।
মই আকৌ টাউনলৈ গৈছিলো আজি হেৰি, গৰমটো বহুত কৈছে টাউনলৈ গৈছিলো আজি উম।
বজাৰ কৰিলা নে কি?
নাই, মেডিচিন আনিলো। অ', পোৱালি।
ক'ৰ এই ল'ৰাই?
নহয়।
অ' অ', এ ফাৰ্মৰ, অ' অ'। ঠিকে আছে, কিহৰ মেডিচিন সেইয়া?
এইবিলাক ভিটামিন-চিতামিন ধে ব লাগে নহয় সিহঁতক।
অ' অ'। অ', অ' ৰাত জি আকৌ যাব লাগিব নে তালে ফাৰ্মলে?
ৰাতি, যাম এপাক। লাহেকে আৰু। অ', এতিয়া আহিছো হে অলপ আগত।
এ হেৰি, এইটো কি বুলি কয়, আকৌ খোৱা বস্তু দিবগৈ লাগিব নে?
খোৱা বস্তু দি থৈ আহিলো ৰাত, তেতিয়াই দিলো ৰাত এতিয়া নিদো আও।
অ' অ', ৰাত এ পোৱালিবিলাক ৰাতি চাই-মানে গৈ পেলাই দুবাৰ তিনিবাৰ চাই থাকিব লাগে চাগে ন?
অ'। ম মাহ অ', দেতাহঁতো যায় নে, নে অক
নাই, মই অকলে যাওঁ।
অ'। মাহঁতে শুলে।
মাৰছি হঅ অ অ অ ভাত খাইছোঁ অলপ পাছত। ভাত খালে উম উম খালে।
এই ভাইটি আছেনে নাই? গ'ল
আছে।
অ মাইনাহঁতৰ ভালেই নহয়? উম। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।